অ', কি খবৰ?
ভাল তোমাৰ ভাল?
উম, ভালেই কি কৰি আছিলা?
এই কাপোৰ চাই আছিলো তাৰ-তাৰপাছত উম, ভাবিলো তোমাৰ তাত কিবা কাপোৰ আছে নেকি?
অ', অনলাইন নে? অনলাইন চাই আছ নে নেকি?
চাই আছিলো।
অ', মোৰ তাত কাপোৰ তেনেকৈ নাই মই মানে নতুনকৈ কেইটামান বস্তু শিকিছোঁ হা বনাম বুলি ভাবি আছো। উম, মানে তোমাৰ এই আ পাফি হেৰি ম মানে কি কয়টো পা ফ্ৰী পেইণ্টিং। নতুনকে অলপ যে এই যে টি চাৰ্ট বিলাকত যে থাকে তাকে তোমাৰ অকন কোমল কোমল লাগে যে লিখা থাকে নাম্বাৰ হওঁক কিছুমান ফুল থাকে তেনেকুৱা সেইটো শিকিছোঁ। মানে শিকি হ'ল আৰু। অনলাইনে মই ৱৰ্কশ্বপ এটা ল'লো। ৱৰ্কশ্বপ এটা কৰিছিলোঁ তিন দিনীয়া অ', মানে চাৰিটা শিক শিকিছোঁ আৰু তেনেকুৱা পেইণ্টিঙৰ ক'ৰ্চ। এটা তোমাৰ। ফইল পেইণ্টিং
উম অইল পেণ্টিং
ফইল ফইল
অ ফইল সেইটো কেনেকুৱা বস্তু
সেইটো তোমাৰ মানে ফইল চিড টাইপৰ আহে গ'ল্ডেন আৰু চিলভাৰ কালাৰ সেই মানে থাকে আৰু কেতিয়াব বিণ্ডাৰ উম ', ব্লাইণ্ডাৰবিলাক থাকে এইবিলাক মিক্স কৰি পেলাই কৰিব লাগে আৰু প্ৰচেছবিলাক অলপ মানে জানো আগতে জানা নাছিলোঁ সেইকাৰণে মানে অলপ অলপ আইডিয়া আছিলে তথাপিও বোলো অলপ জনা মানুহৰ পৰা ল'লে বেছি ভাল হয় ন। সেইটো কাইলে বুলি শিকিলো। এতিয়া ভাবিছোঁ নেক্সট বনাম, বনালে চাবা যদি বোলে ভাল লাগে ল'ব পাৰিবা।
অ', - অ', সেই চাইছো তুমি - তুমি মানে এনে অনলাইনো শিকি থাকা ন।
উম' অনলাইনো কৰি থাকোঁ কৰি মেলাই এই মানে কি মানে সেইবিলাকত বেছি ইণ্টাৰেষ্ট আছেতো। সেইটো কাৰণে কৰোঁ আকৌ সেই তেতিয়া ধৰা কিবা এটা যদি মই কাপোৰ এযোৰ কৰোঁ ভালকৈ যদি নহ'ল মানে ধৰা কৰিলোঁ তেনেকেই অনলাইন মানে ধৰা নিজেই চাই পেলাই কৰিলোঁ যদি কাষ্টমাৰে ধুই দিয়াৰ পিছত বেয়া হৈ যায় তেতিয়াতো বেয়া হ'ব ন। ত', যাতে ধূলেও বেয়া নহয় সেই গোটেই প্ৰচেছখিনি মই নিজে জানিব লাগিব। সেইটো কাৰণে মানে ক'ৰ্চটো কৰি ল'লোঁ।
অহ ', ভালেই। অ ', আজিকালি অনলাইন কৰিব পাৰি যে তেনেকুৱা অ', তেনেকুৱা বিভিন্ন কৰি থাকিব পাৰি এয়া কেতিয়াবা আকৌ কিছুমান এ ', এনেকুৱা হেৰিও আহে যে উম ', ভালকে নিহিকায় কিছুমানত তেনেকুৱাও হয়।
উম - উম - উম সেই মানে চাব লাগে অলপ মানে সিহঁতৰ ওপৰতো ৰিচাৰ্চ কৰিব লাগে। কেনেকুৱা কি এনেই ধৰা কিছুমানতটো এড আহি থাকে ন অনলাইন প্লেটফৰ্মবিলাকত। অহ ', তোমাৰ এডবিলাক চাই পেলাই আমি ধৰা অহ ', ডাইৰেক্ট কৰি দিব না লাগে মানে তা তেওঁলোকৰ বিভিন্ন ধৰণৰ অনলাইন প্লেটফৰ্মত তেওঁলোকৰ সেইবিলাক থাকে। চাইডবিলাক থাকে ত', চাই পেলাই তেওঁলোকে কাষ্ট, মানে, হেৰিবিলাকে, মানুহবিলাকে, তাৰ ৰিভিউ কি দিছে, কিবা দিছে নেকি, সেইবিলাক চাই-মেলি অলপ, মানে, ভালকে দি টেইলত চালে গম পোৱা যায় আৰু
উম', মোৰ বিলাক কৰিবলে মন যায়। মই, মানে, এম্ব্ৰইডাৰী টো কৰিব পাৰোঁৱে এম্ব্ৰইডাৰী, মানে, মেচিন এম্ব্ৰইডাৰী। অ', আগতে মই এম্ব্ৰইডাৰী শিকিছিলোঁ। এনে মা, আৰু মোৰ উষা জনবয় মেচিন এটা আছিলেই। সেইটো ভণ্টীৰ ঘৰত আছে।
অ', অ', অ'।
তাকে মানে মোৰ ফুল অকাত অকণমান দিগদাৰ হয়। মানে, মই আকিবলৈ অকণমান দিগদাৰ হৈ যায়। আনে আকি দিব লাগে, মই তেতিয়া কৰিব পাৰোঁ। পাছে এতিয়া আৰু কিমান দিন কৰা নাই দিয়া দিয়াচোন
অ', নহয়, নহয়, তোমাৰ মই, মানে, এ, এতিয়াটো তুমি আঁকিবও দৰকাৰ নাই ন। অনলাইন তুমি পালা, প্ৰিণ্ট আউট উলিয়াই দিলা, হয় গ'ল।
উম।
আৰু অনলাইন আজি আজিকালি হেৰিও পায়, কিনিবলে। এই ফুলবিলাকো চিট হিচাপে কিনিব পায়।
অ', পাই ন?
উম, চব পায় আজি আজিকালি অনলাইন একোৱেই নোপোৱা নহয়। মানে, ডিজিটেল হোৱাৰ পৰা চব সুবিধা হৈ গৈছে।
উম, তেতিয়া সেইকেইটা, মানে, উম, হেৰি কৰি ল'ব পাৰিম। আকৌ এই পে হেৰিত টো, আজি, এই হেৰিটো ভাল। এইটো কি কয়? আ, ফেব্ৰিকটো
অ', অ'। ফেব্ৰিকটো ভাল।
অ', ফেব্ৰিকটো তেনেকে অনলাইনত এনেকে চিট পাই পেলাই, এনেকে বঢ়াই দিব পৰা হ'ব ন?
উম, সেইটো ষ্টেনচিল পায়। ষ্টেনচিল যে আহে, যে, ষ্টেনচিল সেই ষ্টেনচিল চাই বঢ়াই দিব পৰা, তেতিয়াহ'লে, মানে, তাৰ ওপৰত ফেব্ৰিক কৰি দিলেই হ'ল। তাৰ পিছত শুকুৱা। অলপ শুকাবলৈ দিলে, দহ-পোন্ধৰ মিনিটৰ পিছত বা কিছুমান, হেৰিত মেটেৰিয়েলত তোমাৰ ধৰা বেছি সময় নালাগে। চাৰি-পাঁচ মিনিটমান ৰাখি পেলাই, ষ্টেনচিলটো আঁতৰাই দি, তাৰ পিছত শুকাব দিলেই হ'ল। আৰু কাপোৰটো
অ', সেই টো বেছি ভাল হ'ব, মানে, ষ্টেনচিলটো। অ', আমাৰ এই স্ক্ৰীন পেইণ্টিংটো হে টান আছিলে ন?
স্ক্ৰীন পেইণ্টিংটো টান, মানে খুব টান নহয়। তাত লেতেৰা হয়, আৰু বহুতখিনি বস্তু মিলাব লাগে তাতে
অ', এতিয়া এ এইকেইটা মই অনলাইনত বি বিচাৰি চাব লাগিব। তেনেকুৱা নহ'ও এনেকুৱা আহিলে মানে নিজে নিজে কিছুমান কাপোৰ এনেকে ডিজাইন ডিজাইন কৰি পিন্ধিব পাৰি টো
অ', নিজৰ মনত ভৱা বোলে এইটো মোৰ এইটো কালাৰ পিন্ধিব মন গৈছে বা এইটো ডিজাইন ভাল লাগিছে এনেকৈয়ে কৰোঁ। কৰি ল'ব পাৰা নিজে যেতিয়া জানা অলপ আইডিয়াটো থাকিলে ভাল আৰু।
অ', মই মানে সেই এম্ব্ৰইডাৰী হেৰিটো আগতে ৰৰ এইিলাক জানিছিলো। হেৰি কব মিচিনে দি কৰি থাকিলে ডিজাইন আছে। দিলে সেইটোত। তাৰপিছত এতিয়া মানে নকৰি নকৰি আৰু বহুত দিন আৰু এতিয়া মেচিনতটো সেই ভন্টিয়ে হে সিহঁতে লৈ গ'ল।
অ মানে, এইটো অটমেটিক এমইডাৰী মেচিনটো নে?
অ, অ' সেইটো অ ঊষা জমানাটো আছিলে তেতিয়া আৰু আজিকালি নতুন নতুন কিবা কম্পিটাৰাইজ মেচিনে ওলাইছে বোলে এনেকুৱা কিবা হেৰি কৰে।
অ স্ক্ৰিন টাইপ, স্ক্ৰিন। তাৰ মানে তাত চাৰ ন আহে
অ' স্কিন টাচ কৰি দিয়ে বোলে হৈ যায় নিজে নিজে। জ ন।
উম উম উম সেইবিলাক ওলাইছে আজিকালি বহুত। আগৰ পৰাই আছে তথাপিও আজি আজিকালি মানে বহুত বিভিন্ন ধৰণৰ ব্ৰেণ্ডবিলাকে উলিয়াইছে আৰু কিন্তু দামো বহুত লয় নহয়, দামো বহুত আজিকালি। এক লাখ, ডেৰ লাখ। তাতকে ওপৰত আৰু তলৰবিলাক সিমান ঠিক নহয় বুলি কয় নাজানো আৰু মোৰ নাই বাৰু তেনেকুৱা। মইও চিন্তা কৰি আছোঁ, এইবিলাকৰ পৰা অকণমান পইচা বোলো এনেকে যদি গোট খায় তেতিয়াহ'লে এটা ডাঙৰ মেচিন ল'ম আৰু
অ' তুমি যিহেতু এইবিলাক কাম কৰায়ে।
উম। সেইটো কাৰণে বোলো এতিয়াহেই এইখিনি শিকি কৰি লৈছোঁ অলপ কাপোৰ-চাপোৰ বনাই চাওঁ। ৰাইজে যদি ভাল পায় তেতিয়া। তেতিয়াহ'লে ল'লে আৰু অলপমান পইচাও গোট খাব।
অ। কেনেকে? মোৰ সেই তেনেকুৱা কিবা কিবি এ এনেকুৱা মই হেৰি অ' মই মই ধৰা আগতে সেই এম্ব্ৰডাৰী কাম বিলাক কৰিছিলো দেই, হেৰিবলাক মানে নিজৰ কাৰণে কৰা আৰু এ লোকৰ কাৰণে নহয়।
উম। কি কাপোৰত কৰিছিলা?
এই ধৰা মোৰ বিয়াৰ গোটেই কামখিনি মই নিজেই কৰিছিলোঁ।
উম। ধৰা, কাপোৰটো কি কাপোৰত কৰিছিলা?
কটন কাপোৰতো, মানে এতিয়া ধৰা মই চিয়াৰ বেগ টিয়াৰ বেগৰ পৰা আদি কৰি সবিলাক চব নিজে বনাইছিলো।
অ' হয় নেকি উম
ছিলো এইবিলাক দিজাইন চিজাইন দিব মানে পৰাও হৈছিলো। তাৰপিছতে যিমান ৰুমাল লাগে ইমান গা মানে হেৰি লাগে এইটো অ' গাৰু কভাৰ বিল কভাৰ, মানে আহ মানে খুৰাৰ লৰা তোৱে মানে তেতিয়া আঁকি দিয়ে আৰু, মই গোটেই গোটেই পি বহুত পি'ল কভাৰ, গা ৰুমাল মানে ছেট আৰু আৰু এইবিলাক উ মান টেবুল থোৱাসোপা আদি কৰি চব বনাই নিজে বনালো মেচিন টো আছিলে যেতিয়া নিজে বনালো নেলাগে আও চেয়াবেত ইমান বেছি ভালো হোৱা নিছিলে বা ইমান বেছি বেয়াও হোৱা নাছে
অ' বুজিছ নিজৰ মানে মনৰ পচন্দত তুমি বনাইছা। অ' এনে এই গাৰু কাভাৰ বিলাক যদি বনোৱা যায়, সেইটো গাৰু কাভাৰটো মানে এক্ তাকে এক ৰঙী কিনিব পাই নে? নে সেইটো চিলাই ল'ব লাগিব।
অ' নহয়, এনেকে কাপোৰ বিলাক কাটি পেলাই এনেকে বনাই লব লগীয়া হয়। অ কয় হেৰি আৰু এনেকে এ মানে আমি ওপৰৰ আগ ধৰি প্ৰথমতে এইটো চিলাই পেলাই এই ওপৰৰ খিনি এনেকে হেৰি কৰি ললো ফুল কৰাটো, তাৰপিছত পিছতে আকৌ নিজে কাপোৰ সেইটো জোখত মানে এনেকে চিলাব লগিয়া হয়।
অ' অ' অ' আগ ধৰি মানে কাপোৰত বনাই লৈ সেইটো হিচাপ কৰি গাৰু কাভাৰটো বনোৱা হয় আৰু।
অ' মানে গাৰু টো হিচাপত কাপোৰতো কাটিব লগিয়া হয় দুটা মানে দু দুটা চিট কাটি পিব লগীয়া হয় ওপৰতো তলতটো। জইন কৰিবলীয়া হয়। তেনেকে কৰিছিলো আমি মই বহুত কৰিলো এতিয়া মানে নকৰি নকৰি কৰি মানে এনেক কোৱা হ'ল।
উম, অভ্যাসটো নোহোৱা হৈ গ'ল।
আগতে হাতৰো এনেকে পাৰিছিলো কিছুমান কিছুমান এই আজিকালি এলাহো লাগে তেনেকুৱা থাকে। কৰিবলৈ মন যায়, কেতিয়াবা আকৌ এইফালে কিবা কিবি বেলেগ কামত থাকো, তেনেকুৱা হয়। এইবিলাক ইনে ভালেই লাগে এতিয়া কিন্তু মই সেই আঁকিব নোৱাৰো, কাৰণে মই মই এনেকে কৈ হে আছো যে, মই হেৰি শিকিম মানে অঁকাটোহে শিকিম অনলাইনত চাই আছো, অন্তত ফুলপাহ নিজে আঁকি ল'ব বনাব পাৰিলেও ভাল লাগে এনে মন যায়, মানু্হবিলাকে এনেকে কৰা দেখি মোৰ পিন্ধিব মন যায়, অন্য কম কম কে হলেওঁ বিশেষকে ফ্ৰেবিক টো কৰিব পৰা হ'লেও
অ', অ', ফেব্ৰিকটো অনলাইনো পাবা তুমি এ চাব কাৰণে কেনেকে কি কৰিব পাৰে ষ্টেপ বাই ষ্টেপ শিকাই নহয়। তেনেকেও শিকিব পাৰা উম, তেনেকেও শিকিব পাৰা, অলপ চাব লাগে আৰু চাই কৰি মানে ধৰা চাই ল'লা কোনটোত ভাল লাগিছে ইজি প্ৰচেছ কিছু কিছুমান আছে কিন্তু চবেই ডিটেইলছটো নিদিয়ে, কিছুমানে ডিটেইলছত বুজায়। সেইটো চাই ল'ব লাগিব মানে তুমি নিজে
অ', এইবিলাক চাই, চাই যাব লাগিব।
উম, অকমান মানে সেইটোৰ ওপৰত উম, নে তোমাৰ মানে মানে গভীৰভাৱে তুমি চাব লাগিব যে, অলপ টাইম দি পেলাই এইটো ভাল হৈছে এইটো মানে তুমি নিজেই তুলনা কৰিব লাগিব যে, এই দুটাৰ ভিতৰত ভিডিঅ'ৰ ভিতৰত মোৰ এইটোহে ভাল হৈছে। এইটোত শিকিব মানে সহজ হৈছে সেই বস্তুটো চাই ল'ব লাগিব। তেতিয়া গম পোৱা যায় আৰু।
অ'।
বাকী সেই মেচিনটোত ৰুমাল বিলাকো সৰু সৰুকে কাটি কৰা নে
অ', অ', সৰু সৰুকে কাটি, সৰু সৰুকে কাটি কৰোঁ। অ', ফ্রেম ফ্রেম সৰু ফ্ৰেম পাই নহয়।
অ', পায় ন?
অ', সৰু অকমানি অকমানি ফ্ৰেমো পায় উম', অ', অ', ফ্ৰেম একদম টিলিকা টিলিকা ফ্ৰেমো পায়।
উম, আৰু গুলিবিলাক আমি নৰ্মেল গুলি গ নে নে কি মানে ডাঙৰ সেইটোৰ কাৰণে এক্সট্ৰা বেলেগ গুলি থাকে নেকি।
ডাঙৰ ডাঙৰ মানে কি আৰু এনেকে এ আমি হেৰিয়াৰ কাৰণে এম্ব্ৰইডাৰী কৰা গোল এনেকুৱা পাই নহয়। হয় গুলিবিলাক। এ ধুনীয়া বলে এম্ব্ৰইডৰীৰ কাৰণে লাগে ক অ চিল্কৰ গুলিবিলাক এনে পাই যে। তেনেকে কৰি দিছিলো।
অ মানে এবাৰ বনালে সেইটো কিমান সময় লাগে।
এতিয়া ফুল এপাঁহ বনা সৰু ফুল এপাঁহ কৰোতে পতককে হয়য়ে দেখোন আৰু বে বেছি সময় নালাগে, যদি মানে সূতা নিচিগে মানে কেতিয়াবা কি হয় সূতা চিগোতে অকনমান টাইম লাগে যদি। গুলিটো মানে পচাই পচা যেনিবা তে এতিয়াতো আৰু হেৰি হৈ যায় ন চিকি ইহতে সূতা যদি সূতাতো থিকেথাকে পতককে হয় এপাহ ফুল আগতে এতিয়া মই বহুত দিন বিশবছৰমান বিশবছৰ বছৰৰ আগ কৰাতোএতিয়া যদি মানে হাত খন চাগে মা
ঠিকে আছে দিয়া ময়ও এটা ল'ব লাগিব ম চিন্তা কৰোঁ। ভালে মোৰ এইটো মানে বহুত মন। গৈ আছিলে ল'বলৈ বাৰু ঠিক আছে, দিয়া অ দিয়া পিছত কথা পাতিম উম গুড নাইট।